নেহ।
অ' শুনিছো অঁ বন্ধু পিছে তুমি কি কৰি আছা?
অঁ' এনেই আছো ৰ'বা তুমি?
অঁ' মইও এনেই। উম' কি ভাত নাই খোৱা নাই।
অঁ অ'
অঁ খবৰ খাতি কি পিছে?
খবৰ ভালে মোৰ, তোমাৰ?
মইও ভালেই আৰ- আছো কিবা-
অঁ' আজি এনেই কিহৰ বিষয়ত আলোচনা কৰিম বুলি ভাবিছিলা এতিয়া?
আমাৰ সামাজিক মাধ্যমৰ ওপৰত আলোচনা কৰিম বুলি অলপ ভাবিছিলোঁ।
হয় হয়, সামাজিক মাধ্যমটো আমাৰ এটা ভাল বিষয়। চাবলে গ'লে, গতিকে ইয়াৰ ওপৰত- আমি আহ আলোচনা কৰাটো অত্যন্ত আৰু জৰুৰী।
হয় হয়, হামা মই মোৰ মতামত সামাজিক মাধ্যম মই সামাজিক মাধ্যম আমাৰ অতি- হা‌ এ এতিয়াৰ সমাজ এতিয়াৰ সময়ত অতি গুৰুত্বপূৰ্ণ- বিষয় হৈ পৰিছে। কাৰণ সামাজিক মাধ্যমৰ দ্বাৰা আমি- বিভিন্ন সমাজৰ বিভিন্ন দিশত চলি থকা ঘটনা বা বিভিন্ন দূৰ দূৰদৰ্শন দূৰ দ দূৰত ছ দেশ বিদেশৰ কথা জানিব পাৰো বা সামাজিক মাধ্যমৰ বিভিন্ন ধৰণৰ অংগ বা বিভিন্ন ধৰণৰ প্ৰয়ো প্ৰযুক্তিৰে বনোৱা বস্তু থাকে যেনে যেনে টিভি, মোবাইল ফোন বা আমাৰ ৰেডিঅ। সেইবোৰ সেইবোৰৰ পৰা আমি বিভিন্ন নজনা কথা জানিব পাৰো বা সেইবোৰৰ পৰাই আমি দে এ এ আমাৰ এই দূৰ-ধূৰৰ। দূৰদৰ্শনৰ পৰাইও আমি বিভিন্ন নজনা কথা জানিব পাৰো। এইবোৰ এইবোৰৰ বহুতো ভাল আৰু বেয়া গুণ থাকে তুমি কি এ তোমাৰ মতে ভাল এইবোৰ ভাল নে বেয়া?
হয় হয়। মোৰ মতে কবলৈ গ'লে অ অ অ, আপুনি ঠিক কথাই কৈছে যে সামাজিক মাধ্যমত আমাৰ ধৰি লোৱা মোবাইল ফোনটোৱে এক অ অ অ। বৰ্তমান দ অ অ স চলি থকা এক অ অ অ অত্যাধিক আৰু অ অ অ আহ আমাৰ এক অ অ অ যি মোবাইল ফোন আমি ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ আহ তাত আমি ধৰি লোৱা যিটো আমাৰ ধৰি লোৱা ফেচবুক হওক বা ইনষ্টাগ্ৰাম হোৱাটচএপ অ অ অ ইউটিউব আদি। আমি এতিয়া আ আ আ প্ৰায়বোৰ মানুহকে অ অ আমি ই অ সকলো বোৰ আমাৰ ব্যৱহাৰ কৰা আমি অ অ অ দেখিবলৈ পাওঁ আমাৰ বত বৰ্তমান সমাজত আমি চাবলৈ গলে গতিকে ইয়াত আহ আমি চাবলৈ গ'লে দ ভাল আৰু অ অ অ, বেয়া আমাৰ দুয়োটা দিশ অ অ অ দেখিবলৈ পোৱা যায় ধৰক গতিকে তুমি কলাই যে অ অ অ মই এত এতিয়া অ ক অ অ কব বিচাৰো যে ইয়াৰ ন ভাল আৰু বেয়া দুয়োটা দিশ আছে। এতিয়া চাবলৈ গ'লে আমাৰ ইউটিউবত আমাৰ ধৰিলোৱা যিবিলাক আমাৰ তাত নজনা কথা আছে আমি বা আ আ যিবিলাক ধৰিলোৱা মহৎলোকৰ আহ জীৱনীয়ে হওক বা অন্যান্য আমাৰ এ এ যিবিলাক লাগতিয়াল তথ্য আছে তাত আমি অ অ অ আ দেখিবলৈ পাও বা আমি হ অ অ চাব বুজিবলৈ পাওঁ। আৰু তাত আমি ওলটা কৈ চাবলৈ গ'লে আমাৰ তাত বেয়া দিশৰ প্ৰভাৱো আমাৰ বৰ্তমান অহ সময়ত পৰা দেখা যায় যে তাত আমাৰ বিভিন্ন অলাগতিয়াল আমাৰ যিবিলাক বস্তু আছে আমাৰ বৰ্তমান সময়ত আমাৰ মানুহ বিলাকে তাক আ আ আ। ব্যবহাৰ কৰি থকা দেখা যায় যাৰ ফলত আমাৰ মানুহবোৰে হয়তো বহুতো কিছুমান ধৰ নল অহ অ নকৰিবলগীয়া কাম মোবাইল অ অ মোবাইলৰ জৰিয়তে বা ফোনৰ জৰিয়তে কৰি আহ বহুতো মানুহে আহ নিজৰ দেহটোকে ত্যাগ কৰি দি আহ দিয়া আমি দেখিবলৈ পাও বৰ্তমান সময়ত গতিকে
হয় হয়, হয় বন্ধু তুমি ঠিকে কৈছা মই মইয়ো এইটো বস্তু ভাবো। কাৰণ বহ বহুতো বহুতো আজিকালিৰ দিনত বহুত দেখা পোৱা যায় যে। বহুতো মানুহে এই মোবাইল ফোনৰ কাৰণে নিজৰে নি আ নিজৰ দেহ ত্যাগ কৰা বা মৃত্যুবৰণ কৰাও দেখা পাও আমি, ঠিক সেইদৰে দূৰ অহ এই আমাৰ আগৰ আগতে আছিল দূৰদৰ্শন বা ৰেডিঅ' ৰেডিঅ'। টেলিভিশন আহ অ অ ৰেডিঅ' আদি দেখা পোৱা গৈছিল। এইবো এইবোৰৰ এইবোৰৰ এটা সময়ত এইবোৰৰ প্ৰভাৱ বহুত আছিল, কিন্তু যেতিয়াৰ পৰা আমাৰ দ এই সামাজিক মাধ্যমত মোবাইল ফোনৰ ৱে মোবাইল ফোনৰ আৱিষ্কাৰ হ'ল বা ব্যৱহাৰ আৰম্ভ হ'ল, তেতিয়াৰ পৰাই এইবোৰ কি এইবোৰ কিন্তু আমি দেখা পাবলৈ উম দেখা পাবলৈ টান হৈ গেছে বা আমি নিজেই চাবলৈ ইচ্ছা নকৰো বা এইবোৰ আজিকালি সেই সিমান আৰু বজাৰতো পোৱা নাযায়। কাৰণ মোবাইল ফোনত আমি ৰেডিঅ'ৰো ৰেডিঅ'ত শুনা বস্তুবোৰো আমি শুনিব পাৰো বা দূৰদৰ্শনত চোৱা বস্তুবোৰো চা'ব পাৰো। চাব পাৰো, ঠিক সেইদৰে সেইদৰে আমি টিভি, মোবাইল মোবাইলৰ কিন্তু দূৰদৰ্শন আৰু দূৰদৰ্শন বা ৰেডিঅ'ত আমি ভাল বস্তু বোৰে চাব পাৰিছিলো বা ভাল বস্তু বোৰে শুনিব পাইছিলো, কিন্তু মোবাইলত ভালো চাব পাৰো আৰু বয়াও চাব পাৰো বা ভালো শুনিব পাৰো বা বেয়াও শুনিব পাৰো। আমি মোবাইলত মোবাইল মোবাইলৰ দুয়োটা দিশে আমি গ্ৰহণ কৰিব পাৰো, কিন্তু সামাজিক মাধ্যমত এই মোবাইল ফোনে মোক মোবাইল ফোন অহাৰ পৰা আমাৰ অতি এ যো পো বেয়াও হৈছে আৰু ভালো হোৱা দেখা গৈছে। আমি আমি বিভিন্ন আমাৰ সময়ৰ ব্যৱহাৰ বে সময়ৰ সময়ত ক'ম খৰচতে আমাৰ হোৱা দেখা পোৱা যায়, যেনে আমি কোনোবা এটা খবৰ খবৰ আহ সামাজিক মাধ্যম বা নিউজ পেপাৰৰ অ'হ বাতৰি কাকতৰ জৰিয়তে আ আহোঁতে বহু সময় লাগে।
হয় হয় এটো আপুনি ঠিক কথাই কৈছে হয়। লগতে আমি চাবলৈ গ'লে অ' আমাৰ মই ভাবো যে আৰু বৰ্তমান সময়ত আমাৰ সামাজিক মাধ্যমেই ধ হওঁক সামাজিক মাধ্যমেই আমাক অ' অসমকেই হওঁক বা ভাৰতবৰ্ষকে আমাক অ' অ' বহু গুণে আমাক আৰু আগুৱাই লৈ যাব বলৈ সক্ষম হৈছে আমাৰ সামাজিক মাধ্যমে অঁ লগতে চাবলৈ গ'লে আমাৰ অ' যিটো সামাজিক মাধ্যমে মই ক'লোৱেই যে বহু গুণে আগবাঢ়া বঢ়াই লৈ গৈছে, আৰু যাৰ ফলত অ' আমাৰ ধৰি লোৱা আমাৰ আগৰ দিনত বা আঁহ পুৰণি অ দিনত আমি দেখিবলৈ পাইছিলো যে বিভিন্ন চিঠি হওঁক বা অন্যান্য আমাৰ লাগতিয়াল আহ' যিবিলাক নথি পত্ৰ আছিল, সেইবোৰ আমাৰ ফট থিহতে বা আমাৰ যিটো কথা হ' কোৱা বা আমাৰ যিটো আহ' ইজনে সিজনৰ লগত আমাৰ কথা পতা হৈছিল, চিঠিৰ যোগেদি। আ বহু দূৰলৈকে সেইবোৰ আমাৰ কৰাতে বহুত দিন অহ হৈ গৈছিল আহ বা সেইবোৰ ৱা পোৱাত আৰু বৰ্তমান আমি অ'হ আহ আমাৰ দেখিবলৈ পোৱা গৈছে যে আমাৰ বিভিন্ন বৈজ্ঞানিকৰ দ্বাৰা প্ৰস্তুতি আমাৰ যিবিলাক আহ' আৰু ধৰি লোৱা মোবাইল ফো'ন আমাৰ বৰ্তমান ওলাইছে বা দূৰদৰ্শন আদি ওলাইছে। ইয়াৰ ফলত আমাৰ যথেষ্ট আমাৰ আহ মানৱ সমাজৰ বাবে এক উন্নয়ন হৈছে আৰু যাৰ ফলত আমাৰ অ', সামাজিক মাধ্যমে আৰু বা ভাৰতবৰ্ষক বা অসমক বহুগুণে আগ আগবঢ়াই নিবলৈ সক্ষম হৈছে।
হয় হয় তুমি ঠিকেই কথা কৈছা কাৰণ হাও হাও অ', ভাৰতক বহু দিশে বহু গুণত আ, বহু দিশত আগবঢ়াই নিয়া দেখা পোৱা যায়। সামাজিক মাধ্যমত কিন্তু মই এইটো ভাবোঁ যে সামাজিক মাধ্যম আমাৰ আমাৰ দেশখন বা ভাৰত বা অসম বহু বেলেগ বহুত দেশ বেলেগ দেশতকৈ বহু পিছপৰা হৈ থকাও দেখা যায়। কাৰণ যি আৰু সামাজিক মাধ্যমৰ আম আমি উপ উপকাৰিতাৰ কথা ক'ব গ'লে সামাজিক মা মাধ্যমৰ পৰা সা সামাজিক মাধ্যমত চলিত মোবাইল ফোনৰ পৰা আমি বিভিন্ন বিভিন্ন ধৰণৰ আমি অ', অ', ক্লাছ
হয় হয় আপুনি ঠিক কথাই কৈছে হয় অ', এইটো আপুনি ঠিক কথাই কৈছে আৰু ক'বলৈ গ'লে আমি আ, ধৰি লোৱা ইউটিউবতে হওঁক আমি এই বোৰৰ পৰা বিভিন্ন ধৰি লোৱা শিক্ষামূলক ভিডিঅই হওঁক বা অনলাইন ক্লাছ বা আমাৰ যিবিলাক নতুন নতুন বিষয়ৰ ওপৰত থকা তথ্য আমি তাত পঢ়িবলৈ পাওঁ বা আমাৰ কম খৰচতে আৰু আমাৰ আ, বহু গুণে আমাৰ আ, বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰী সকলে হওঁক বা অন্যান্য ব্যক্তিয়ে সকলে হওঁক লাভান্বিত হোৱা আমি দেখি
হয় হয় হয় হয় হয় এই এ, এইটো এইটো আমাৰ অ', সমাজিক মাধ্যমৰ ভিতৰত থকা মোবাইল ফোনৰ আ আ, মোবাইল ফোন বা সামাজিক মাধ্যমৰ আমি এটা ভাল দিশ বুলিয়ে ক'ব পাৰোঁ কিন্তু আজিকালিৰ দিনত দেখা পো দেখা পোৱা যায় যে বহু বহুত লোকে এই সামাজিক মাধ্যমত খেলি সামাজিক মাধ্যমত মাধ্যমত গেম খেলি বা অলাগতিয়াল অলাগতিয়াল ফাল্টু ভিডিঅ' বোৰ চাই বহুত টাইম বোৰ ক্ষতি কৰে নিজৰ অপচয় কৰে। সেইবোৰ টাইম যদি আমি সেই অলাগতিয়াল গেমবোৰ খেল অলাগতিয়াল খেলবোৰ খেলত খেলাচ খেলতকে বা আমি ভিডিঅ' বোৰ চোৱাতকে যদি অলপ ভাল নিৱনী মু মহৎলোকৰ ভিডিঅ' বা আমি ভাল ভিডিঅ'বোৰ চাওঁ বা পঢ়াৰ শিক্ষামূলক ভিডিঅ'বোৰ চাওঁ তেতিয়া আমাৰ বহুত উপকাৰ সাধন হ'ব পাৰে কাৰণ এইবোৰ সামা সামাজিক মাধ্য এইবোৰৰ দ্বাৰা আমি সামাজিক মাধ্যমত ভাল গু গু গুণৰ অধিকাৰী হ'ব পাৰোঁ।
হয় আপুনি ঠিক কথাই কৈছে হয়। আমি বৰ্তমান আজিকালি আমি দেখিবলৈ পাওঁ যে ধৰি লোৱা যুৱক যুৱতীয়ে হওঁক বা আমাৰ ব্যেক তি সকলেই হওঁক আমাৰ সামাজিক মাধ্যমত আমাৰ অত্যাধিক আৰু আসক্ত হৈ পৰিছে যাৰ ফলত আমাৰ ভাল ক্ষেত্ৰত হ'লেইটো আমাৰ ভালেই কিন টো আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত আমাৰ বেয়াৰ দিশে আমাৰ বৰ্তমান অ', আ যিটো আমাৰ ধৰি লোৱা ইনষ্টাগ্ৰামেই হওঁক ফেচবুকেই হওঁক তাত আমাৰ নকৰিলগুৱা লগীয়া আমাৰ কামবোৰেই আমি কৰি থকা দেখা পাওঁ যাৰ ফলত আমাৰ এই নিজৰ অ', উ নিজৰ বাবে আৰু বেয়া যে আমাৰ ধৰি লোৱা আমি বিভিন্ন আমাৰ কাম কৰিবলগীয়া থাকে। অ' তাৰ সলনি আমি সেই কামবোৰ কৰাৰ সলনি আমি। অহ ধৰি লোৱা আমি মোবাইল ফোনতে আমি ব্যস্ত হৈ থকা আমি বৰ্তমান অ' দেখিবলৈ পাও গতিকে মই ভাবো যে আৰু আমি সময় কেতিয়াও অপচয় কৰিব নালাগে, ধৰি লও আমি সামাজিক মাধ্যমতে আছো তাত যদি আমি ভাল। কামবোৰ আমি কৰিব পাৰো বা ভাল কাম বোৰ যদি আমি চাই। আহ নিজৰ স্মৃতিশক্তিয় হওক বা জ্ঞান বৃদ্ধি কৰিব পাৰো আমি তাৰ ওপৰতে। গুৰুত্ব দিব লাগে লগতে আমি এইবোৰ কৰিলে আমি নিজেও স্বাৱলম্বী। কম বাম আমি বহু গুণে আৰু আমি আগুৱাই যাব পাৰিম। বা আমি আগুৱাই যাবলৈ সক্ষম হ'ম।
হয় তুমি ঠিকেই কৈছা যে, এইবোৰো আমাৰ ভাল ভাল গুণবোৰৰ অধিকাৰী আমি হোৱাতটো উচিত বা আমাৰ ভাল ভিডিঅ' ভিডিঅ' বা ভাল বস্তুবোৰ চালে আমাৰ বহুতো লাভ হয় বা আমি এই ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা ফেচবুকৰ আমাৰ একো লাভ বিশেষকৈ আমি ইনষ্টাগ্ৰামত একো লাভ লাভৱান হোৱা কাম কৰিবলৈ পৰা পৰা নাযায়। তাৰ ঠাইত যদি আমি সেই সময়খিনি আমি ঘৰৰ কিছু কাম কৰাও আমাৰ বাবে ভাল হব ভাল দিশ হ'ব পাৰে মই -মই ভাবো।
আমি আৰু সকলোৱে আহ কি বুলি কয় এইটো। আমি যি বিষয়ৰ ওপৰত যে আলোচনা কৰিছিলো। অ' সামাজিক মাধ্যম এইটোৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিয়াটো আমাৰ বাবে সকলোৰে প্ৰয়োজন যে আমি যাতে সামাজিক মাধ্যমটো আমি ভালদৰে অ' চলাই নিব পাৰো অ' লগতে আমাৰ বেয়া কাম বোৰ আমি সামাজিক মাধ্যমৰ জৰি়য়তে কেতিয়াও নকৰো সেইয়াই আৰু।
অ' এইটো আমাৰ বাবে বেয়া কাম বোৰ আমি কৰিব নালাগে বা আমি ভাল কাম বোৰ কৰিব লাগে বা মানে এইবোৰ সামাজিক মাধ্যমত আমি আজিকালি বহুত ল'ৰা ছোৱালী ভাইৰেল হোৱাও দেখা পোৱা যায়।
হয় গতিকে দিয়ক কথা পাতি ভাল লাগিল সামাজিক মাধ্যমৰ ওপৰত। আৰু বহুতো নজনা কথা জানিব পাৰিলো।
আ দিয়ক ধন্যবাদ।
ধন্যবাদ।